অ' কি কৰি আছা?
এই অকণমান মানে ভাত খাই বাচন চাচন ধুই কিনে অকমান জিৰণি লৈ আছিলো।
অ' ভালেই জিৰণি ল'ব লাগেই।
অ'।
পিছে, আৰু কৰবাত কিবা যোৱাৰ মাথা মাৰিছা নেকি?
ভাবিছিলোঁ, আজি মানে ৰাতিপুৱা আলোচনা কৰিছোঁ।
অ' ক'ত ক'ত যাবা?
কাৰ্বিআংলং যে।
অ' অ'।
দেওপানী মন্দিৰ।
অ' অ'।
অ' তাতে যোৱাৰ কাৰণে, মানে ভাবি আছো, আলোচনা চলি আছে।
অ', এফালে আৰু বেলেগত যাব হা?
কি হয়, চাই লওঁ।
অ' গ'লে অলপ আমাকো ক'লে যাব পাৰিলোঁ হয় নেকি।
অ' অ', যাব পাৰিব। কিন্তু আজিলৈকে যোৱা নাই কাৰ্বিআংলং।
অ' অ' ভয়ো লাগে। পাহাৰিয়া ঠাই না ভয়ো লাগে। কাৰ্বিআংলং বুলি ক'লে আৰু ভয়ে লাগে। কাৰ্বি কাৰ্বি বিলাখন আছে কেনেকুৱা বা।
দেখিছা নেকি?
নাই দেখা, এইবিলাকত ত দেখা নাই। তুমি দেখিছা নেকি?
নাই নাই, দেখা নাই, আজিলৈকে সেইফালে যোৱা নাই কিন্তু।
এনেই চাব ইচ্ছা যায় মানে কাৰ্বি পাহাৰখন চাবৰ, ইচ্ছা যায়। আৰু যোৱাৰো নাই। বেলেগ আৰু কিবা আৰু প্লেন আছে নেকি?
তাত মানে ভাবিছোঁ, এতিয়া তাত যাৱাটো ঠিক হোৱা নাই। এতিয়া আমি ধৰ হেৰি যাম বুলি ভাবিছোঁ আ শিৱসাগৰ।
অ'। সেইটোৱ।
কথা ওলাই আছে।
এটো শিৱসাগৰত গ'লেতো এতিয়া বাৰিষাৰ দিন দেখোন।
বানপানী হ'ব নেকি?
বাৰিষাটো চবতে পানী।
অ'।
বাৰিষা বুলিলে আৰু পাহাৰক বাহিৰে আৰু বেলেগ ঠাইত অলপমান পানীৰে ভৰিব। দ ঠাই হ'লেতো পানীয়ে পাবা, ভৰি হ'লেও এতিয়া পানী এতিয়া বাৰিষাৰ চিজেনবোৰ হৈছে। পানী হ'বই আৰু নোহোৱা ঠাই কতোৱেই নাথাকে, খৰালি যোৱা হলে ভাল, কাৰণ খৰালি মাহত এ জয়মতী জেৰেঙা পথাৰখনো চাব পাৰিবা, জয়সাগৰ পাবা, তলাতল ঘৰ খন চাব পাৰবা।
এনেকুৱা তাতকৈ টিলিঙা মন্দিৰ চাব নোযোৱা কিয়, তাত ত পানী নোথে।
প ন না তিনিচুকীয়া।
তিনি তিনিচুকীয়া, টেঙা হাঁ টেঙা অ তিনিচুকীয়া টেঙা টেঙা বৰি নাকি? পদিনা টেঙা বা টেঙা খাইতি কিবা সেনেকুৱা নাম আছে। আৰু গ় তাৰ পৰা যেনত মাৰ্কেটৰ লাইনত যাব লাগিব, গৈ তাৰপিছত তিনিচুকীয়া নামি ভিতৰত আহি যাব লাগে, একঘণ্টাৰ দুই ঘন্টামান ভিতৰত এৰিঙা মানলৈকে তিনিচুকীয়াৰ পৰা দুই ঘণ্টাৰ আৰু তৰত ৰাস্তা। এতিয়া দুৰ আছে। আম। আহ দূৰ আছে, চাহ বাগিচাৰ মাজে মাজে যাই থাকিব লাগে, কেৱল চাহ বাগিচা। মানুহৰ সমাগমটো কম আছে, বেছি মানুহ নাই মানে। যাতায়ত ৰাস্তা ঠিকে আছে, খালি মানুহৰ হেৰিটো কম আছে, ৰিক্কা- চিচ্কা পাই, মেইন ৰোড দৌৰ পৰা ল'ব লাগিব। মাজ মাজ ৰাস্তাত যদি কিবা কাৰণত গাড়ী বেয়া হয়। উ মানে অলপ দিগদাৰেই এনেকুৱা ঠাই। আমাৰ ইয়াৰে নিচিনা নহয়, অলপ ভয় লাগে। মানুহৰ সেইকাৰণে তাত গ'লে তাৰ মানে এজন দুজন মানুহ নহয়। চাৰি - পাঁচজন মান হলে বেছি ভাল।
অঁ,
হ হয়, পিছে আৰু সেইফালে মই গৈছো, আমাৰ পেহী এটা আছে। পেহীৰ ঘৰত যাওঁতে এনেকে গৈ আহিছো। আৰু যাবৰ ইচ্ছা যায়, যাবৰ ইচ্ছা যায়।
খায়ো ভাল লাগে ন?
আৰু মাৰ্ঘেৰিটা দি। গৈ তেল শোধনাগাৰটো দেখিলেই বহুত ধুনীয়া বিৰাট ডাঙৰ। তেল ডাঙৰ আছে।
অ অ,
সেইটো চাব লগা আৰু লিডু কইলাৰখনি লেডু কইলাৰখনিৰ ভিতৰতো সোমাব নিদিয়ে বাহিৰৰ অঞ্চল খে চাব লাগিব আৰু এনে বাহিৰতো ঠালি দিয়ে ঠিক তাৰ মানে সেইবিলাখান খায়ো সেনেকুৱা মানে চিকৰটি আছে, ভিতৰত সোমাব নিদিয়ে, কিছু কিছুমানে বমা - চমা দিব পাৰে বা ৰিক্সৰ ঠাই সেইবিলাক।
অ,
এতিয়া তেল সদনাগাৰটোতে যদি কোনোবাই চিগাৰেট খাচি সকিং যদি কৰে তাত কিবা কাৰণত দেচেলাই মাৰি দিয় হয়তো গোটেইখিনি জ্বলিও যাব
গোটেই জ্বলি যাব তই পুৰা ৰিস্ক আছে অ।
সেইকাৰণে সেইখিনি অঞ্চলত চিকাৰেট খোৱা মানা আছে একদমেই খাব নিদিয়ে এটা এলেকা ধৰাই আছে যেনেকুৱা আমি ট্ৰে ট্ৰেন্ঞ্চফাৰৰ্মাৰবিলাক আানৰ যেনেকুৱাকৈ টা বাউণ্ডাৰী ধৰাই থাকে ঠিক ঠিক কেনেকুৱা এনে এনে এনেকুৱা আৰু, ভয়ৰ ভয় ঠাই, এই ডিব্ৰুগড়ত এ এ দিহিং নদীতটোও ভাল তাৰ পিছত মাকুম মাকুম বাগানখন নো চাব লগা তাতে
এনেইতো চাব লগা বহুত ঠাই আছে, আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰো দেখা পোৱা যায়।
অ', সেইটো নতুনকে হৈছে।
অ', সেইটোতো নযাওঁ, চাব লগা বহুত বহুত যে খাব লগা আছে। কিন্তু সময়ৰ অভাৱ
আহ, অ'।
এনেকুৱা, বিশেষকৈ টকাৰে অভাৱ।
অ'। অ'।
সেই কাৰণে অকণমান দিগদাৰ হয়, আৰু আজিকালি ধৰ গাড়ীৰ ভা়ৰা বাছ ভা়ৰা খোৱা লোৱা, এইবিলাক দাম বাঢ়ি গৈছে না এতি টিকেটৰ ভাড়া বহুত বাঢ়িছেতো, ট্ৰেইনৰ, বহুত বাঢ়িছে।
অ'।
আগতে কমত আছে আৰু আজি আগতে ধৰ মানে এনেই ট্ৰেইনত গুচি গৈছিল। কিন্তু আজিকালি নাই টিকেট ভৰিবই লাগিব, কাটিবই লাগিব টিকেট নাকাটিলে ফাইন হ'ব, মানে এইটো কৰি কোনটো ঠিকে কৰিছে কিন্তু। মানে বহুত আ ল'ব লাগে কিন্তু মানে বহুত নানা ধৰণৰ মানুহ আহে নহয়। ট্ৰেইনখনত, মানে টিকেট নোহাকে আহি যায়। অ', এনে আহি যায় অ', লছ হয়। স কাৰণে ভালোও কৰিছে।
অ'।
টিকেত টো লোৱাৰ কাৰণে
অ', ভাল এইবিলাখনৰ হেৰি কৰিলে এক
মাহেৰিতাৰ কি চাব লগা কি আছে আৰু।
মাৰঘেৰিতাত আছে বহুত ঠাই ইফালে বুঢ়ী দিহি নদীৰ পাৰে পাৰে চালে। ধুনীয়া ঠাই, এইবিলাক চাহ বাগিচাৰ মাজে মাজে মাকুম মাগুম পথাৰ আছে। এনে ভাল আৰু চব মানে, খেতি পথাৰ বিলাকখান আছে। ধুনীয়া ঠাই, চিনাৰী বিলাখান ধুনীয়া তাৰে তাৰে অলপ আগেদিয়ে আৰু অৰুণাচল বৰ্ডাৰ দেখা পায়, মাৰঘেৰিতা চাইডে দিয়ে অৰুণাচল বৰ্ডাৰ দেখা পায়। ভাল লাগে, হিমাচল হিমালয় পৰ্বতখন দেখা পায়। মাৰ্ঘেৰিটাই দি, অৰুণাচল, অৰুণাচল চব পাহাৰৰ ঠাই, অৰুণাচল দেখুৱা অৰুণাচলখনো দেখা পায়। সেইকাৰণ বহুত ধৰ মানো প্ৰভাৱ মলা কৰে। এই আহে, ভাল লাগে খাই
অ', অ' অ'।
অ' আৰু, আৰু কৰ'বাত যাবা না? আৰু কৰ'বাত যাবা?
এইখিনিয়ে ঠাই মানে ওলাইছো, এনেতো যাব লগাতো বহুত আছে।
অ' অ'।
মানে মানে চব জাগাতে যাব ইচ্ছা যায়।
অ'।
কিন্তু আৰু এতিয়া ধৰ টকা পইচাৰ কাৰণে আৰু অলপত পিছাই থকা যায় আৰু
টকা পইচাটো সদায় মানুহৰ লগত
চাব লগা মন্দিৰ চন্দিৰ বহুত আছে
অ'
ওচৰে পাঁজৰে মন্দিৰ বিলাকে ভালকৈ দেখা নাই
উম। আছে বহুত
চাব গলে গুৱাহাটী মন্দিৰ বিলাকে আমি
আজিকালি আৰু মানুহ গিলাখানৰ কিছুমান মান ন লাগিছে ন অ অ উমানন্দ উমানন্দই দেখায় নাই।
উমানন্দ নাই দেখা নাই
ভয় লাগে মোৰ তাৰ মানে নদীটোৰ মাজত কাৰণে মোৰ অলপমান মই সেইকাৰণে চাব যোৱা নাই।
অ' অ মইয়ো দেখা নাই উমানন্দ মই দেখাই পোৱা নাই মই আনকি ওচৰতে থাকো কিন্তু মই দূৰৰ মন্দিৰ বিলাক চাই আহিলো কিন্তু উমানন্দখন দেখা নাই যাব লাগে একদিন খৰালি অ খৰালি দিনত যাব লাগিব।
অ উমানন্দটো তাৰমানে কেনেকুৱা নদীৰ মাজ না তাত বোলে পানীৰ সুটটো বেছি পৰে দুফালৰ পানীৰ সুটটো বেছি পৰে এটা এটা তাতে বহুত দ' গাতৰ দৰে মানে সৃষ্টি হৈ আছে। ভয় ভয় লাগে সেইকাৰণে দিগদাৰ দিগদাৰ লাগে।
অ অ।
অ ঠিক আছে দিয়া আৰু আৰু অ আৰু আৰু এনেকে যাম আৰু কিছুমান আৰু ঠাই আছে অলপ ভাল দিনবিলাক নাহাক খৰালিৰ দিনবিলাক নাহাক
অ।
খৰালি দিনবিলাক নাহিলে তেতিয়া আৰু অলপমান যোৱাৰ কাৰণে মাথা মাৰিম আৰু এতিয়া আৰু আমি
তাৰমানে এইটো মানে চিজনটো ভাল তাৰমানে ল'ৰা ছোৱালীবিলাক গৰম বন্ধ এতিয়া বলে মানে ঘৰৰ গাৰ্জেন বিলাকে ধৰ ফেমিলি লৈ কিনে যায় আৰু ফুৰিব কাৰণে অ।
সেইটো হয় সেইটো ক্ষেত্ৰত ভাল কিন্তু
অ
কিছুমান ঠাইত আৰু যাব নোৱাৰি গৰমৰ বন্ধ বুলি ক'লে কাৰণ পানীৰ কিছুমান ঠাইত মন কৰিলেও পানী হৈছে কিছুমান ঠাইত ধৰিলক ভূমিস্খলন হৈ আছে।
অ'।
এই আৰু ওচৰৰ আশে পাশে কিছুমান উদ্যান চুদ্যান এনেকুৱা বা অলপ মন মন্দিৰেই ধৰি লওক কামাখ্যা নীলাচল
অ অ অ তাত তাতো গৈ থাকো মন্দিৰত কাম্যাখ্যা মন্দিৰত গৈ থাকো।
অ বা এনেকুৱা এনে এনেকে বশিষ্ট এইবিলাক যাব পাৰি এনেকে যাব পাৰি আৰু এইবিলাক অহ, বৈশিষ্ট্যটো এতিয়া ভাল লাগবোয়ে কাৰণ এতিয়া আগৰ দৰে হৈ থকা নাই নহয়, দিনক দিনে ভাল হৈ আহিছে।
অহ, তাত আমাৰ আলহীও আছে তাৰমানে মাটি আছে যাবৰ কাৰণে বৈশিষ্ট্যত।
অহ।
তাৰপা।
যাব পাৰা এদিন তুমি মাতি আছে যদি সেনেকা যাই খাই আহিব পাৰা। পিকনিক খোৱাৰ নিচিনা। চালাওঁ, খালাওঁ সেনেকুৱা কৰিব পাৰোঁ।
অহ।
গোটেইখিনিহে যাব। একো নহয় তোমালোকৰ।
আমাৰ, আমাৰ আইতাৰ মানে এ মামা ক'ব লাগে।
অহ', অহ'।
মামা মানে ছোৱালী হয়।
অহ, নিজৰে দেখোন।
আম অহ, মানে নিজৰ আইতা নহয়।
অহ, মানে সম্পৰ্কীয়।
সম্পর্কীয় আৰু।
অহ, সম্পৰ্কীয় হ'লেও কিছুমান মানুহ মানে বেলেগ অ', অ' সম্পৰ্কীয় বুলি ক'লো, সেইবিলাক খানৰো অলপমান আদৰ সন্মান বেছি কিছুমান নিজৰ গিলাখানৰো নাথাকে।
অহ', অহ'।